হেল্ল'।
অ' শুনিছ? এ, কেনেকুৱা খবৰ খাতি?
খবৰখাতি কি বুলি কবি, আৰু আজি অকনমান ভালে আহিছে বাৰু।
অ' মোৰো মানে বৰ্তমান সময়ত অত্যন্ত ভাল বুলি ক'ব লাগিব।
অ'।
বহুত দিনৰপৰা মানে বস্তু এটা ফচি আছিলে, আজি মুকলি হৈ গ'ল, মনটো ভাল লাগি গ'ল। তে হেইটোকাৰনে।
অ' হয় নেকি?
অ'।
হেইটো কিনো কি বস্তুটো?
সেইটো মানে তোক এতিয়া মই প্ৰকাশ কৰি দিব নোৱাৰো, অকমান ব্যক্তিগত বস্তু এটা।
অ'।
মানে বহুত মূল্যবান বস্তু মোৰ কাৰণে।
অ' এনেকুৱা কথা নেকি।
অ' তাকে মানে খুৰ ধুৱাই আছিলে মনতটো, মানে বস্তুতটো পাবলৈ কষ্ট অলপো কৰিছিলোঁ দিন ৰাতি।
অ'।
তাৰপিছত এতিয়া মানে দিম বুলি কলে সিহঁতি দি পঠাই থৈছে পঠাই থৈছে পোৱাহি নাই। তাৰপিছত আজি মানে ঘৰকে মোবাইলটো চাই থাকোতে দেখিলো দেখোন অ' আহি গ'ল। তাৰপিছত
অ', অ' তেনেকে আৰু ভাল লাগে বাৰু। দেই বহুত দিন আহিবলগা বস্তুটো আজি আহি যায় ঘপককে।
সেইটোৱে।
এই নহয় এইটো কি, এতিয়া বাকী কাম বন?
বাকী কাম বন মানে মই ভাবিছোঁ আমি ল'ৰা কেইটামান গোট হৈ, গোট খাই পেলাই মানে এটা আত্মসহায়ক গোটহে খোল নেকি। ধৰ, এতিয়া চৰকাৰে চাকৰি উলিয়াইছে চাকৰি পৰিমাণতটো মানে বহুত কম নহয়। আমি, বিকল্প কিবা এটা ব্যয়ৱস্থাৰ কাৰণে সেইটো কথা ভাবিছোঁ। এটা তেনেকে লওঁ অ,
অ।
এটা ব্যৱসায় আৰম্ভ কৰোঁ। অ,
অ, মানে এতিয়া ব্যয়ৱসায় মানে কেনেকুৱা ব্যৱসায় কৰাথা ভাবিছ?
ব্যৱসায় মানে আমাৰ গাঁও অঞ্চলতো তো ডাঙৰ ব্যয়ৱসায় কিবা কিবি ব্যৱসায় কৰিব নোৱাৰোৱে গতিকে খেতি বাতি সম্পৰ্কীয় কিবা এটা কৰিব লাগিব আৰু।
অ, মানে খেতি বাতি কথা ভাবিব পাৰি কিন্তু এটা কথা আ খেতি বাতি কাৰণে আকৌ উপযোগ টো মাটতি লাগিব তেনেকুৱাৈ মিও পাবলৈ নাইকিয়া হৈছে নহয় এতিয়া।
সেইটো হয় মই ভাবিছো মানে ধৰ আমাৰ মানুহখিনিয়ে এতিয়া যে ধান খেতি কৰিব,
হয়,
ধান খেতি কৰাৰ পিছতটো তো ছমাহ মান ধৰি মাটি খিনি ধৰ ধানৰ খেতি মাটি যেতিয়া উঠাব আঘোণত তাৰ পিছতো আমাৰ সেই মাটি খিনি আকৌ আহাৰলৈকে এনেই পৰি থাকিব।
অ,
আৰু সেই সময়খিনিতো বানপানীৰ সমস্যাও নাই পানীয়ে আহি কিবা কৰিব বুলিও, আৰু ধৰ মানুহখিনিও যদি আমি ফ্ৰী হৈ থাকো লোৱা কেইটা তেনেকুৱা সৰহ ধৰ যায় তাই তহঁতৰ পাঁচ বিঘা কষকৰৰ পাঁচ বিঘা এনেকে যদি বিশ পঁচিশ বিঘা মান মাটি লৈ পেলাই আমি তেনেকুৱা বৃহৎ মানে খেতিৰ প্ৰকল্প এটা খুলি দিব পাৰো, টকা পই সাহা্য লৈ মই ভাবিছো ইমান লছ নহব নেকি?
কথাাতটো ঠিকে আছে বাৰু খালি এতিয়া হে আকৌ চৰকাৰী বিভাগৰ লগত অলপ আলোচনা কৰিব লাগিব কথা আৰু মানে, যোগাযোগ কৰিব লাগিব। তাৰ পাছতহে কথাটো মানে সিদ্ধান্ত লব হব কাৰণ ধৰি লও ঘপকে আমি যদি সিদ্ধান্ত লৈ লওঁ, তেতিয়াহ'লে আইচাতি অসুবিধাৰ কাৰণে আমাৰ নিজয়ও পিছত দিগদাৰ হ'ব।
সেইটোৱে সেইটোৱে আমি প্ৰথম প্ৰাথমিক পৰ্যয়ৰ যোনখিনি কাম ধৰ আমি গোট এটা কৰিলো তই আহিলি মই আহিলো, গুটটো খোলি সভাপতি সম্পাদক কৰিলো তাৰ পৰাা গোটতটো পঞ্জীয়ন কৰিবলৈ যিখিনি কৰিব লাগে কৰিলো তাৰ পৰা আচনি স কাৰণে এপ্লাই কৰিলো ত আমাৰো কোনো ইমান কোটিপতি ব্যক্তি নাই আমাৰ লগত আমি সেই তেনেকুৱা সাহায্য পালেহে কিবা এটা আৰম্ভ কৰিব পাৰিম।
উম, হয়।
অ, সেইটো কাৰণে।
উম,
আৰু ধৰ আমাৰ অসমত মানে বজাৰখন আমাৰ অসমীয়াৰ হলে লাভ হ'ব, আমাৰ জাতিটোৰ কাৰণেও ভাল হ'ব আমাৰ আমিও স্বাৱলম্বী হ'ব পাৰিম।
উম, হয়, বাৰু হয় মানে এতিয়া কথা এটা হৈ আছে আমাৰ গ এই বজাৰ বিলাক আমাৰ এই বেলেগ মানুহে দখল কৰি আছে ধৰি লওক। আমাৰ অসমীয়া খিনিতো চব একেবাৰে এলেহুৱা হৈ গ'ল মানুহ বিলাক কাম বন নকৰা হ'ল।
অহ, সেইটো কাৰণেই মানে বহী সম্প্ৰদায়ৰ লোকসকলক ধৰ ইমান কেে আকোৱালি লবলৈ মানে মই দিবলৈ অকণমান বিষয়তো টান পাইছোঁ আমাৰ অসমীয়া মানুহ বিলাক অকনমান আগতকৈ এলেহুৱা হ'ল বাৰু।
উম এলেভা মানে অলপ নহয় বহুতেই হ'ল যিহেতু আগতে মানে আমাৰ দেউতাহঁতে আমি কিমান খেতি কৰিছিলে আগতে।
এতিয়া মানুহেটো খেতি বুলি ক'লে অকণমান বেয়াই পোৱা হ'ল, চবেই অকল চাকৰি লাগে চাকৰি লাগে অসমীয়া মানুহখিনি। অকল চাকৰিতে যে আকৌ পইচা পাতি আছে বা চাকৰিত যে সুখ আছে তেনেকুৱা কথা নহয়, নহয় আমি যি ব্যয়সায় কৰোঁ খেতি বাতি কৰোঁ তেতিয়াহ'লে আমাৰ নিজেও ভাল হ'ব লগতে আমাৰ ওচৰ চবুৰীয়া আমি সহায় কৰিব পাৰিম কিবা এটা, নহয় জানো উম।
ধৰ এতিয়া আমাৰ চুবুৰীয়া নহ'লেও মানে অকমান আঁতৰৰ ৰাজ্য হাৰিয়ানা আৰু পঞ্জাৱলৈ চা সিহঁতৰ নব্বৈ শতাংশ যুৱকে তোৰ সেই যুৱাবিলাকে মানে তোৰ খেতিৰ লগত জড়িত আৰু সিহঁতি আমাতকে দুখীয়া মানুহ বুলি ভাবিছ নেকি!
অ'।
সিহঁতৰ তই গাড়ীয়ে চাবিনে টকা পইচাৰ অভাৱে চাবিনে সিহঁতৰ নাই কি মানে!
অ'।
গতিকে সিহঁতেতো কৃষি কাৰ্যৰ লগত জড়িত হৈয়ে অত'খিনি কৰিছে ন!
অ'।
আৰু আমিবিলাক হ'লো পঢ়া শুনাৰ লগত জড়িত মানুহ বা আমি অকমান শিক্ষিত মানুহ আমিবিলাকে কিবা এটা কাম কৰিবলে ল'লে বিবেচনা বিচাৰ বিবেচনাটো অকণমান বেছিকে কৰিম। সাৰ-ছাৰ মই কথাটো কৈছোঁ আৰু তোক এটা উদাহৰণ দিছোঁ।
উম।
গতিকে আমি যদি তেনেকে মানে এটা ব্যৱসায় আৰম্ভ কৰোঁ কেইবেইটা ল'ৰাও লগ হৈ পেলাই মই ভাবো আমি ইমান হতাশ বা নিৰাশ নহ'ম নেকি!
কথাটো বাৰু হয়। দেই, কিন্তু এতিয়া কথাটো কি আমাৰ যিকেইটা আমি একেলগ হ'ম যিকেইটাই মানে কামটো কৰিম সেই গোটেকেইটা-গোটেকেইটা মানুহৰ মানে মনটো মিলিব লাগিব মনটো আৰু মানে কাম কৰা যিটো উদ্যম এটা থাকিব লাগে সেইটো থাকিব লাগিব মানে তেতিয়াহে মানে আমাৰ এইটো ফলপসু হ'ম মানে।
তাকে সেইটো এটা তই বহুত ভাল কথা কৈছ যাকে তাকে আমি গ্ৰুপটোত ভৰাই ল'লেও নহ'ব। বাকী তই কেনেকে ভাবিছ মানে কথাটো, ঠিকেই ভাবিছ নে, নে কিবা সলনি কৰিবলগীয়া আ নে বেয়া ভাবিছোঁ কি ভাবিছ?
নাই, নাই ঠিকে আছে বাৰু। ইয়াত সলনি কৰিবলগীয়া বিশেষ একো নাই। যিহেতু মই কথাটো ক'লোৱেই কাৰণ এতিয়া মানুহ যদি মিলে মানুহকেইটা যদি কাম কৰা উদ্যমিতা থাকে বা মানে যি টো আমি কাম কৰিম সেই কামটো ধৰি ল' সকলোৱে যদি অলপ মানে তোৰ সেই কামটোৰ প্ৰতি অলপ যদি মানে হেৰি থাকে, সহযোগিতা কৰিবলৈ মানে বেছি আগ্ৰহী থাকে। তেতিয়াাহ'লে অকণমান সুবিধা হয়, আৰু, আৰু লগতে যিটো কাম আমি কৰিম বুলি ভাবিছোঁ সেই কামটোৰ ওপৰত অকমান মানে জ্ঞান থকা মানুহ হলে ভাল হয়, কাৰণ চব মানুহেতো চব জ্ঞান নাথাকে ন! এতিয়া ধৰি ল' খেতি, খেতি, খেতি কৰিলোঁ আমি সৰিয়হ খেতি কৰিলোঁ বা ধান খেতি কৰিলোঁ বা ম'ৰাপাটৰ বা ধৰি লওঁ যিকোনো খেতিত তিলৰ খেতিকে কৰিলোঁ আমি, সেই বস্তুটোৰ ক্ষেত্ৰত যদি আমি কাৰো যদি জ্ঞান নাথাকে সেই খেতিটোৰ ওপৰত তেতিয়াহ'লে আমি কৰিবলৈ আগবাঢ়ি পেলাই কিবা লাভ আছে জানো!
নাই, একো লাভ নাই।
অ', সেইটো সঠিক, সঠিক জ্ঞানতটো নাথাকিলে মানে আমাৰ অলপ দি
উম, আৰু তই আৰু এটা বস্তু লাগিব মানুহৰ, মানুহ ইটোৱে সিটোৰ ওপৰত বিশ্বাস কৰিব পৰা গুণটো থাকিব লাগিব। এতিয়া তই চাগে ইমান গম নাপাওঁ এই কালি পৰহি মানে আমি কেইটামান ল'ৰা মিলি পেলাই এই এটা ধৰ পাৰ্ট টাইম কামৰ নিচিনা কাম এটা কৰি আছিলোঁ।
অ'।
তাত মানে তোৰ পেমেন্টটো অহা অকমান দেৰি হৈ গ'ল আগতকে, তাতে মানে দুজনমান ব্যক্তিয়ে মানে ধেৰ কথা শুনাই দিলে মোক।
অ'।
তই তই বিষয়টো সম্পৰ্কে ইমান গম নাপাও চাগে হলেও তই এতিয়া সেই কথাটো ইমান সৰু কথা এটাত সিহঁতৰ যেতিয়া বিশ্বাসটো নাই তেনেকুৱা কিছুমান ব্যক্তি যদি আমাৰ স ব্যসায়টোত সোমোৱাই লওঁ
অ'।
আমাৰ কি হ'ব।
সেইটোৱে কথাটো মানে, সেই ক্ষেত্ৰত অকণমান আমি অলপ মে সচেতন হবই লাগিব! কাৰণ চব মানুহ যদি চব ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে আমাৰ নিজৰে অসুবিধা হ'ব।
সেইটোৱেই।
কি হয় আমাৰ সেই যটো বিশ্বাস ইজনে সিজনৰ লগত যিটো বিশ্বাস থাকিব লাগে যিটো আন্তৰিকতা থাকিব লাগে সেইটো মানে ৰক্ষা কৰিব লাগিব তেতিয়াহে আমা সফল হওঁ আমি নহলে আমি ক'ৰবাত সফলতা হ'ব পৰা কৰিবম।
আৰু ধৰ তোৰ কি বুলি কয় এইটো এ ধৰ, ইজনে সিজনক যোনটো শ্ৰদ্ধা কৰিব লাগে এই শ্ৰদ্ধা গুণটোও থাকিব পাৰিব লাগিব! তই যদি উপলঙা কৰি ল, তই যদি মোক এতিয়া উপলুঙাকে ল বিষয়টো তেতিয়া মই তোৰ কথা এটানো কিয় গুৰুত্ব দিম! বা তই নো মোৰ কথা এটা কিয় গুৰুত্ব দিবি! কেনেকুৱা হ'ব কথাবোৰ ইটোৱে সিটো মানে তোৰ সন্মানে চাব লাগিব তেতিয়াহে বিষয়টো আগবাঢ়িব পাৰিম।
অ', অ'। সেইটো বা ও কথাটো হয় আও লগতে মানে কি হৈছে আমি এতিয়া! যিট কথা আগবাঢ়ছো মানে ধৰি লও খেতিক কৰিলো যে ধৰি লও সেই খেতিটো কৰ ক্ষেতত আমাৰ যিখিনি আমাৰ মানে প্ৰয়োজনীয় বস্তু লাগিব মানে আমাক সেই বস্তু খিনি কাৰণে আমি আগতে যোগাযোগটো কৰিব লাগিব চৰকাৰী বিভাগৰ লগত। তেতিয়া সি তেওঁলোকে আমাক বস্তুটো দিব আৰু মানে আমি চব সময়তে চব বস্তুতটো নাপাওঁ ধৰি লওক আও এতিয়া এইটো সময় যে আমা ধান খেতি কাৰণ বস্তু বিচাৰো আমা ধান খেতি কাৰণে এতিয়া বস্ত দিব ন মানে আৰু এয়া শেষ হল ধৰি লও। কিন্তু, আমি যদি এতিয়া সঁয়িহ খেতি বা তিল খেতি বা মাহ খেতি কাৰণে বিচা এ তেতিয়া দিব আমাৰ কাৰণ খেতিৰ সময়তে দিন আছে!
মানে সেই তেনেকুৱা এটা হ'ব! আমি যিখিনি মাটিত আমা মানে ধান খেতি কাৰণে উপযোগী নহয় মানে? সেইখিনি মাটি তে আমি ধান খেতি কৰিব ললে আমাৰ নহ'ব ধৰি লও, গতিকে আমি সেইখিনি মাটিত যিখিনি মাটি যিহ কাৰণে উপযোগী মানে? ধৰি লও, আমি দৰ মাটি খিনিতো এতিয়া সৰিয়হ খেতিৰ কাৰণে তিল খেতিৰ কাৰণে লৈ লাভ নাই!
হয়।
ধৰি লক গতিকে আমিই তেনেকুৱা এ কাম কৰিব ল যাতে একুৱা মাট বিচাৰিব লাগিব! যিখিন মাটি যিটো কাৰণে উপযোগী! তি ল খেতি কৰিম বুলি ভাবিলে উখ মাটি লাগিব ধৰি লও! তেনেকুৱা ওখ মাটবিচাৰিব লাগিব নহলে আমা শৰিয়হ খেতিৰ কাৰে তেনেুৱা ওখ জেগা লাগে! ওখ জেগা বিচাৰিব লাগিব! গতিকে মানে চব চায় লব লাগিব! কাৰণ ধৰি লও, এতিয়া এতিয়া বাৰিষা সময় আকৌ নদী চদি ভাঙি কে পানী চানী আহি যায়! তেতিাহ'লে পানী যদি উঠা জেগা হয়! তেতিয়'লে আমা সেই বিলাক খেতি কৰি লাভ নায়।
উম।
গতিকে আমি অঁকণ মান সেইবিলাক চায় চিতি ল'ব লাগে।
মানে ক'ব বিচৰা কথাটো এইটোয়ে যে আমি বস্তু বিলাকৰ কাৰণে আগতীয়াকে মানে সক্ৰিয় হৈ থাকিব লাগিব। সেই কামতো আমি আগতীয়াকৈ কৰিব লাগিব। অ, নাই এইটোতো ঠিক কথাই কৈছ আমি আগতীয়াকে যদি সাজু হৈ থাকো সেই বিষয়টোৰ প্ৰতি তেতিয়া আমি বিপৰ সন নহ'ম চাগে। বা অকমান আমি ফলপ্ৰসুতটো বেছিকে সোমাও আৰু ধৰ, ধৰ তই ব্যৱসায় এটা কৰি আৰু এটা কথা আছে দেই তই ব্যৱসায় এটা যেনিবা আৰম্ভ কৰিলি ত প্ৰথম বাৰত তই ভবা নিচিনা ফলাফল নাপাবও পাৰ তাত যদি তই নিৰাশ হতাশ হৈ পেলাই নাই মই টো নোৱাৰিম বুলি এৰি দিয়! তেন্তে নহ'ব কিন্তু, কোনো কোনো সফল ব্যক্তিয়ে আজিলৈকে বিফলতাৰ মুখ নেদেখাকৈ সফল হৈ পোৱা নাই।
হয়, হয়, হয়, হয়!
উ, এবাৰ হলেও সিহঁতি বিফল হৈছে, উম। একেবাৰে ডাঙৰ ডাঙৰ ব্যক্তিসকলে চাই! এতিয়া যি হলেও আমি খেতিয়ক মানুহৰ লগত ধৰ সেইসকল ব ব্যক্তিৰ তুলনা নহলেও! হলেওতো আমি উ ধৰ সিহঁতক আদৰ্শ হিচাপে বা কিবা এটা ক্ষেত্ৰত সিহঁতক লব পাৰো!
হয়
তই এতিয়া যদি আমাৰ এজন স্পেচৰ যোনখিনি ৰকেট বনাই ইয়াৰ নাম কি আছিলে উম নহয় এ পি জে আব্দুল কালামৰটো কথাটো বাৰু পিছতেই আহিব এ পি জে আব্দুল কালাম তাৰে সেইজন ব্যক্তিয়ে যিমান খিনি তোৰ প্ৰচেষ্টা কৰিলে কিমান বাৰ বিফল হল তেখেতে কিবা এয়াৰফৰ্চৰ পাইলটৰ কাৰণেও এপ্লাই কৰিছিলে তাত কেৱল এঘাৰ দহজন মানুহ চিলেক্ট হয় তাৰে তেওঁ এঘাৰ নম্বৰ জন হ'ল তাৰ উপৰিও আমাৰ এতিয়া এই মোৰ নামটো মনলৈ অহা নাই আমাৰ বিশ্ব এতিয়া ধনী মানুহজন যে
বিলগেটছ
বিল গেটছো নহয় সেই টেচলা কোম্পানীৰ সেইজন হ'ব বাৰু নামটো পিছত পাতিম কিন্তু মানে প্ৰত্যেক ব্যক্তিয়ে এবাৰ নহয় এবাৰ হলেও বিফল হৈছে বিফলতাৰ মুখ খন প্ৰত্যেকেই দেখিছে যিসকল আজি সফল ব্যক্তি আছে
উম হয় বাৰু
ঠিক আছে
উম আমি আমি আমি এটা কাম কৰো নহ'লে গম পাইছা নে আমাৰ ওচ ৰতে অলপ মাটি আছে এই আমাৰ গছজোপা আশ্ৰমখন যে আছে দেখিছে নহয়
অ
অ তাতে মানে কমকেও এশ বিঘামান আমাৰ মাটি আছে মানে বাম মাটি সেই মাটিখিনি যে আমি লি য'ত ল'ব পাৰো তেতিয়াহ'লে আমাৰ এশ বিঘা মাটিত আমি বহুতখিনি তিল বা মাহ কৰিব পাৰিম
অ
মানে তাত আমি কি হ'ব এতিয়া আমি যদি তাত দৰ্খাস্ত এখন দিও বা আমাৰ এপ্লিকেচন এখন দিও তেতিয়াহলে আমি তাৰপৰা মাটি লব পাৰিম মানে হঁতৰ বিঘাত বেছি নলয় দুহেজাৰমান টকা ল'ব ছাগে দুহেজাৰ দুহেজাৰ এহেজাৰমান টকা
অ
তেনেকে লৈ তুমি লৈ ল'ব পাৰো তেতিয়াহলে আমাৰ ইমান অসুবিধা নহ'ব কাৰণ সেই মাটিখিনি মানে বহুত ধুনীয়া মাটি মানে আৰু বাম মাটি আৰু এতিয়া যে আমি তিল বা সঁৰিয়হ বা মাহ সেই তিনটা খেতিৰ ভিতৰত যি কোনো এটা মানে ধৰি লওক গোটেইকিটাই কৰিব পাৰো এশ বিঘা মাটিটো আমাক নালাগে গোটেইখিনি কৰিবলৈ গতিকে এই সেই সেইখিনি মাটি যদি ভাগ ভাগকে আমি বিলাক কৰিবলৈ পাওঁ তেতিয়াহ'লে মানে সেই সেইখিনি মাটিৰ পৰা আমাৰ বহুত উৎপাদন হ'ব আৰু লগতে কি হয় দেই এইখিনি ক্ষেত্ৰত আমাৰ এটা কথা চাব লাগিব আমাৰ সাৰটো আমি প্ৰয়ো ক কৰিব লাগিব মেইন কথা কাৰণ অধিক উৎপাদনৰ কাৰণে আজিকালি মানে কি হৈছে অধিক উৎপাদনৰ কাৰণে অকল যিখিনি মাটিত সাৰ থাকে সেইখিনিয়ে মানে উপযোগ মানে হেৰি নহয় মানে ত' তাৰ লগত অলপ সাৰ আমি কিবা কিবি দিবই লাগিব তাৰ কাৰণে আগতীয়াকে আমি যিখিনি সাৰ দিব লাগে সেইখিনি কাৰণে আমি চৰকাৰী বিভাগক যোগযোগ কৰিবই লাগিব তাৰ উপৰি আমাৰ ওচৰে পাঁজৰে যিবিলাক মানে আমাৰ খেতি কৰা মানুহ আছে তেওঁলোকৰ পৰা অলপ পৰামৰ্শ লব লাগিব ধৰি লওক যিবিলাক পৰামৰ্শই আমাক মানে সেইবোৰ কৰাত মানে অলপ সুবিধা কৰি দিব মানে
সেইটো ঠিকেই কৈছা আজিকালি মানে ধৰ তই অকল আমি জৈৱিক উৎপাদনেৰে চব কৰিম বুলি ৰৈ থাকিলেও নহব আমি ধৰ কৃষি মাটি মাটিৰ বাবে মানে কি মাটি খিনিৰ গুণাগুণ নষ্ট হৈ যোৱাকৈ সাৰ প্ৰয়োগ নকৰো কীটনাশক প্ৰয়োগ নকৰো সেইটোৰ ওপৰত আমি চাই মেলি যিমান খিনি তাত প্ৰয়োজন হয় সিমান খিনি পৰিমা